হেল্ল'।
উম শুনছ না
অ শুনছো শুনছো এই ঘৰতে। কত তই?
মই ঘৰতে কি কৰিবি আৰু ঘুমি আছো আৰু।
ইটাহে
কি কইবি আউ
হা।
অ আজি অলপ সোনকালে উঠবি।
তহতে আৰু মই অলপ হেৰি নে।
পাঁচ আলিত আহা অ আমাৰ এ বিচনা ৰাতিটো আমি ঘুমোৱে।
উম পঢ়ি থাকা
ধেই পঢ়ো আউ নকবি আও।
কিবা আৰ্মিৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি?
নাই, নাই, বাৰু সেইটো কৰিম আৰু',
কৰিম আৰু নেকি, হা', হা', কৰিম আৰু নেকি',
উম',
অ কি হ'ব কালি ফোন মাৰছিলো তই ক'ত গিছিলি কালি
কালি তই যেতিয়া ফোন মাৰছা তেতিয়া আমি মানে' তাৰ পাছত আৰু ফুৰিব যাও সদাই এনে হলে ওলালে, খোজকাঢ়ি খোজকাঢ়ি, এ', খোজকাঢ়ি আহোতে মই সাতটামান বাজে ফুৰি আহোতে সেইকাৰণে ফোনটো ঘৰত আছিলা'
অ', নাই, আকৌ উল্টিম মাৰে উলটি মাৰছিলো
অ
উম', উম', উম', বেয়া',
অ
আজি পিছে কতো না যা হুম'
এই ভৰকপিণ্ড যাম ৰং মাইনা
ভৈৰপকুণ্ড
উম', এনে বহুত প্লেন আছিলে অমুকত ফুৰীব যাও তমুকত ফুৰিব যাওঁ
পইচা হ'লে যাবি
বাজেটৰ বহুত অভাৱ কাৰণে চব কেনচেল হৈছে
হে', হা',
গ'ল আৰু আজি', অ', স্কুটি লৈ আমি লগৰকেইটা মানে স্কুটি বাইক কিনে
মোৰ হেই বেয়া দাঁতৰ বিষ হ'বা লৈছে
দাঁতৰ বিষ?
উম'
কিয়া?
কি হৈছে বুজিব পোৱা নো দাঁত এটা এনেই বিষাই থাকে একো হোৱাও নাই দেখাত।
এই ইয়াত দেখাই ল এতিয়া।
মানে আৰু তোক কম, দাঁতৰ বিষ বহুত বেয়া এয়া আগত বিষাইছিলে মোৰ এটা দাত সৰু আছিল- ইটো আকৌ কিবা হ'লেই হল, তাকে মই দেখাই নাই ভালকৈ।
দেখাবি তাক ডাক্টৰক।
ক'ত দেখালে ভাল হ'ব নো?
অঁ এই আমাৰ মাই দেখোন ক বেজ, বেজাৰত দেখাইছিল দেখোন।
ফালিছিলনে?
ৰচোন মুখত ৰহচোন ৰ। এক মিনিট ৰ।
হেজৰাত বা কেনে হেজৰা দাঁত হৰে বুলি জানোঁ, কিন্তু দাতঁৰ বাচ-
এ মা দাঁতৰ বিষ হওঁতে যে কত হৰাব আহিছিলে? এই নহয় দাঁতক বিষ হওঁতে দেখাব আহিছিলে যে ক'ত দেখাব আহিছিল? বেজেয়া, এই বেজেয়াত দেখাইছিল, এ তাতে ডাত ভৰ হয় নেকি? ভাল নে বেয়া এখন, ভাল নে? এ ভাল বোলে, সেইখনতে যাবি তই।
অঁ মুখৰ কাৰণে হিঁ নহয় দেখা বেয়া লাগে।
অ এ এনেই চাইনে নাচায় তাত? দাঁতৰ বিষ হলি, এ চাব বোলে, যাবি কিন্তু মুখ ফুলি যাব।
তাকেতো, চাব লাগব, মানে ইটাও ইটাও মুখি হৈছে নে নে। লাহে অলপ অলপ আৰম্ভণি হৈছে বহুতো বীষ নহয়, জাষ্ট অলপ অলপ। কিন্তু বাঢ়ি যাব না, অঁ সেইটো কাৰণেতো।
এ আৰু ধৰিব চুৰিলে সৰুতে চকলেট চকলেট খাৱ।
উম' উম'। তহঁতৰ ভাল দাতৰ বিষ চিষ নাই, মোৰহে কিহৰ দা-
ন নাই আমি দুখীয়া ঘৰ না, আমি সেইকাৰণে চকলেট টকলেট খাব পৰা নাছিলো না।
নকবা আৰু।
এই ৰুম কেতিয়া যাবি?
ৰুম আজি
এতিয়াই, এক তাৰিখ মানে যাওঁ যাওঁ, এক তাৰিখ মানে। হাঁ? হেল্লৌ'
এক তাৰিখে যায় কি কৰিবি?
কি কি এক তাৰিখে যায় কি কৰবি এই? যদি সোন এক তাৰিখ দুই তাৰিখ মানে যাওঁ ৰুম চুম চাফা কৰিব লাগিব নয় যায়